হয়, শুনা পাইছে?
শুনা পাইছো, শুনা পাইছো। আপুনি শুনা পাইছে নে ভালকে?
অঁ শুনা পাইছোঁ।
উম কি কৰি আছে?
কি কৰি আছে, মই আছো এনে শুই উঠিলো এতিয়া অকমান বৰষুণ জৰষুণ দি আছে আৰু উঠা দেৰি আজি। এই বহি আছো এনেই।
মই আপোনাৰ এ শুই উঠিলো এতিয়া আমাৰ ইয়াত বহুত ডাঙৰ বৰষুণ। ৰাতি এনে ইমান ডাঙৰ বৰষুণ দিছে, একদম ভয়ে লাগি গৈছে আও ৰাতিটো। এনে চাহ তাহ খালেনে? খবৰ খাতি এয়া আৰু জীয়াই আছো, চাহ তাহ খালে?
চাহ খোৱা নাই খাম আৰু।
আপোনাৰ খবৰ?
খ'বৰ ভালেই আৰু।
উম, বাকী আপোনাৰ হেৰি
চাও ইমান এটা ভাল নহয় আৰু বাৰু, ভাল বুলি ক'লোও যেনিবা। এইকেইদিন মানে বৰ টোপনি ক্ষতি হৈ আছে, ত' সেইটো কাৰণে- টুপনি ক্ষতিও হৈ আছে আৰু মানে দুৰ্বল দুৰ্বল লাগি থাকে গাটো। তাকে জানো কিবা হৈ আছে। নাই ডক্টৰক দেখুওৱা নাই বাৰু এতিয়ালৈকে ভাবি আছোঁ দেখুৱাম বুলি, সময় পোৱা নাই মানে। টোপনি খতি কোৱাৰ কাৰণেই হৈছে চাগে হবলা ন?
টোপনি খতি কৰিলেও হয়, কিন্তু আপোনাৰ আজিকালি এনেই গৰমতো এনে নহয় আকৌ, গৰমত আপোনাৰ মানুহবিলাক ডিহাইড্ৰেচন হৈ যায়তো, সেইটো কাৰণে যি টি প্ৰব্লেম হয় আৰু। যদি টোপনি খতি কৰিছে, সেইটোতো চাবলৈ গলে সেইফালৰ পৰাও হয়। ইমান খতি টোপনি কৰাটো এটা বহুত ডাঙৰ প্ৰব্লেম হয় আক দেই, কাৰণ আমাৰ কিন্তু মানে মানুহৰ চেলিফ চাইকেল আছে আছে ন।
উম।
সেইটো খেলি মেলি হৈ যায়, মানুহ বুলি কলে মানুহ বা জীৱ জন্তু বিলাকৰ এটা বায়লজিকেল ক্লক থাকে মানে। সেই বস্তু টোৰ লগত যেতিয়া মানে চেৰ খানি কৰা হয় ন তেতিয়া মানে অকমান আঁ প্ৰব্লেম হোৱা দেখা যায়, অঁ অসুবিধা হয়। যেনেকে একো খাব মন নাযায়। কিবা কৰিব মন নাযায়, গাত মানে পুৰা লে
মানে ৰাতিপুৱা আপোনাৰ উঠিব মন নাযায় এলাহ এলাহ লাগি থাকে গাত। দুৰ্বল দুৰ্বল লাগি থাকে, উম।
উম, এনেই আপুনি হেৰি কৰে নেকি অঁ ৰাতি দেৰিলৈকে কিবা কম্পিউটাৰ কাম, মোবাইল চোৱা, গেমিং
ৰাতি আপোনাৰ দেৰিলৈকে আৰু মোবাইল চাই থকা হয় আৰু বাৰটামান বজালৈকে। টোপনিয়ে নাহে আজিকালি মোবাইল চাই থাকিলেটো। টোপনিয়ে নাহে, টোপনি নাহিলে মোবাইলটো চাই থকা হয় আৰু।
সেইটোয়ে আপোনাৰ মানে যোনটো কথা কলে মোবাইল চাই থাকিলে, মোবাইলৰ পৰা যোনটো আপোনাৰ ব্লু ৰেডিয়েচন ওলাই ন সি আপোনাৰ যোনটো টোপনি যোৱা আমাৰ যোনটো হৰমন থাকে টোপনি যোৱা যোনটো বেক্টেৰিয়া থাকে ন তাক মানে প্ৰভাৱিত কৰে আৰু। মানে বেয়া ক্ষেত্ৰ বেয়া। কে প্ৰভাৱিত কৰে ত তাৰ ফলত মানে কি হয় অ'টোপনিটো মানে নাহে সোনকালে। আজি যদি মোবাইলটো যদি আপুনি নাচাই পেলাই। আৰামত শুৱেই থাকে মানে, শুই থাকে বহুত টাইমৰ উম, সোনকালে শুৱে মানে আজি যিমান দেৰিলে। দেৰিকে হুইছে সিমান দেৰিলৈকে নাথাকি। যদি সোনকালে শুৱে তেনেহলে আপোনাৰ সেই তেনেকুৱা প্ৰব্লেম বিলাক নাইকিয়া হৈ যাব। কিন্তু যোনবিলাক। মানে এইবিলাক ব্লু ৰেডিয়েচন বিলাক ওলাই ন সি মানে এফেক্ট কৰে বহুত বেয়াকে। ত' টোপনি যোৱা মন বিলাকো এফেক্ট কৰে যে ত' সেইটো কাৰণে মানুহৰ টোপনিটো নাহে সোনকালে।
উম।
উম।
তাকে মই ভাবিছো আৰু তেনেকুৱাই হৈছে বুলি টোপনি খটি কৰাৰ কাৰণে আগ। টো ধৰি লওক মানে সোনকালে যদি শুই যাওঁ ধৰি লক নটা দহটা মানত যদি শুই যাওঁ। তেতিয়া ইমানতো প্ৰব্লেম নহয় তোৰ ৰাতিপুৱা শুন। কালেও সাৰ পাও একদম গাটো ফ্ৰেছ ফ্ৰেছ লাগি থাকে ত' এ। আপোনাৰ মৰত এ এতিয়া যেনেকে এতিয়া বাৰটা এটা বাৰিছে শুৱা শু শুতে তেতিয়াহে মানে এইবিলাক প্ৰব্লেম হয়। টোপনিটো ইম্পৰ্টেন্ট ন মানুহৰ কাৰণে বহুত।
বহুত ইম্পৰ্টেণ্ট আপোনাৰ সেই টোপনি যোৱাতে হৈছে মোৰ। এ এবাৰ মানে তেনেকুৱা হ হৈছিলে মই মানে আগতে কি কৰো গম পাইে মই আগতে যেতিয়া। মানে ৰাতি দুটা তিনিটালৈকে মানে গেম খেলো মানে এইবো। বি জি এম আ খেলো অ' এনেকে খেলি থাকো দিনে মানে লগৰ বিলাকৰ লগত। গোতে ৰাতিটো খেলো মানে দিনত মানে কি হয় উঠিবও মন নাযায় ৰাতিপুৱা আৰু।
হয়।
মোৰ মানে অকমান মানুহ মানে শকত যে হয় সেইটো কাৰণে মানে কি হৈছিলে মই মানে। এ মানে কি এনেকে যেতিয়া এনজাইটিলাক হৈ থাকে অশান্তি লাগি থাকে আকৌ। দিনত দিনতো মানে শুব মন নাযায় দিনতো এনেকুৱা মন যায় মানে গেমে খেলো নেকি তেনেকুৱা টাইপৰ। ম মনলৈ আহি থাকে আৰু মোৰ মানে কি হৈ গৈছিলে তেতিয়া মানে। পূ শুই শুই শুই মানুহটো মানে পুৰা একদম হেৰিছেই। হয় ওজন চোজন বাঢ়ি গৈছিলে পুৰা আৰু। এইফিলাক আপোনাৰ হে উ মোক মই মানে কৈছিলো ডক্তৰ ওচৰত গৈ পেলাই কি হৈ থাকে কি হৈ থাকে তকি ম তো গম নাপাও মই ভাবো মানে কি হয়। যিহেতু মই ৰাতি দেৰিলৈকে আছো। ত তাৰ বিনিময়ন মই কি কৰো গম পাইছ মই মানে আপোনাৰ। ৰাতিপুৱা বা দিনটোত মই শুই দিওঁ। ত সেইটো কাৰণে মানে মই ৰাতিপুৱা পা।
তাকে দেই এইটো আজিকালি মানুহৰ বহুত হেৰি হৈ গৈছে আৰু আজিকালি মানুহে চাব। বেছিকে মানে এ বহুত মানুহে এ বহুত দেৰি দেৰি। কে শুৱে আপোনাৰ বাৰটা এটা মান বজাতে শুৱে বহুত মানুহে। এ মানে এটলিষ্ট আপোনাৰ টোপনিতো সাত আঠ ঘন্টা মানুহ শুবই লাগে আজিকালি। মিনিমাম উ মানে এতিয়া আমাৰ চ এতিয়া আমাৰ বদি। বডিত বডিটো যেনেকে আমাৰ গোটেই দিনতটো আমাৰ কাম কৰি থাকে ন আৰু বডিটো ৰেষ্ট লাগে ন।
অঁ। সেইটো মানে এতিয়া সেইটো মইও জানো সাত আঠ ঘন্টা শুব লাগে। মই সেইটো মানে এপ্লাই কৰিছিলো এইটোটিকে এপ্লাই কৰিছিলো মানে এ ধৰি লওক। আপোনাৰ মই ৰাতি তিনটা লেকে গেম খেলিলো কিন্তু তাৰ তাৰ পিছত মানে মই। উঠছো কেতিয়া গম প নাই ৰাতিপুৱা মই ৰাতিপুৱা দছটা পৰা এঘাৰটা বজাত উি দিছো। সেইটো কৰি পেলাই মানে তেনেকুৱা কৈছো কিন্তু মই চালো তাৰপিছতো ম আকৌ যোনটো।
নহয় মানে ৰাতি শোৱাটো বেছি ইম্পৰ্টেণ্ট।
সেইটোৱে সেইটোৱে ইম্পৰ্টেণ্ট মানে সাত ঘন্টা আঠ ঘণ্টা শুব লাগিব তেনেকুৱা কথা নহয় সাত ঘণ্টা আঠণ্টা। শুব লাগিব সেইটো এটা নেচা কমিচনাৰ আৰু কিন্তু আপুনি। তাৰ লগতে মানে সাত ঘণ্টা আঠ ঘণ্টা শুৱাৰ লগতে মানে আপুনি। কেতিয়া কেইটা বজাৰ পৰা কেইটা বজালৈকে হৈছে সেইটো মেটাৰ কৰে আপুনি যদি আ। অ আপুনি যদি একদম সঠিক টাইম মানে নটা চাৰে নটা বা দছটা বজাত আপুনি হ'ব পাৰে আৰু। ঠাণ্ডা দিনততো তাতকে সোনকালে শুব পাৰে ত সিমানটো টাইমত যদি শুই যায় মানে। শুই গ'লে মানে যোনটো মানে আপোনাৰ বড়িয়ে এনাৰ্জি পাব ন মানে ইজি নে এইটো। খোৱা খোৱা টাইমতো আমাৰ মানুহ আ আ শৰীৰেতো চলাই আপোনাৰ খাদ্য চাদ্য বিলাক। পাচন কৰি পেলাই মানে তাৰ পৰা শক্তি এনাৰ্জি গো।
মানে অ আৰু মানে বহুত বস্তু আপোনাৰ টোপনিত।
হয়। হেল্ল'। হেল্ল'।
শুনা পাইছেনে।
অ এতিয়া শুনা পাইছো।
যিবিলাক ধৰি লওক আমাৰ যিবিলাক বডি আপোনাৰ। নাৰ্ভাছ ছিষ্টেমবিলাকেই হওক বা যিবিলাক দাইৰেচ ছিষ্টেমেই হওক এইবিলাক বহুত বস্তু মানে টোপনিৰ পিছতেই হয়। ত মানে কি হয় ধৰক এইটো মানে। টোপনিটো যেতিয়া পূৰ্ণ হয় তেতিয়া ধৰি লওক এইবিলাক মানে ভালকে মানে হেৰিটো নহয় ন। কাম বিলাক ভালকে নহয় ত' সেইটো কাৰণে।
হয়- হয়। মাততো শুনা পোৱা নাই আপোনাৰ মাতটো ৰখি ৰখি গৈছে। হেল্ল'।
হেল্ল শুনা পাইছেনে।
এতিয়া শুনা পাইছো মাজতে মাতটো ৰখি গৈছিলে আপোনাৰ।
অ হয় -হয় -কওক এতিয়া কওক হয় এতিয়া শুনা পাইছে।
এতিয়া শুনা পাইছো এতিয়া ভালকে শুনা পাইছো আহ তই মানে হেৰি। এ আপোনাৰ মানে আপুনি যি কিটো কৈছিলে ঠিকে কৈছিলে ৰাতি আমাৰ মানে কি কৰে। আমাৰ যোনবিলাক নাৰ্ভাছ চিষ্টেম আছে বা শৰীৰৰ যোনটো। পাচন ডন্দ আছে তাত মানে যোনবিলাক আপোনাৰ। অ ক্ষতি থাকে সেইটো মানে ৰাতি ৰিপেয়াৰিং টাইপৰ হয় আৰু ৰাতি। বস্তুবিলাক মেৰামতি হয় তেনেকুৱা টাইপৰ আমাৰ যোনবিলাক কোষ থাকে কোষ গঠন। সেইবিলাক মেৰামতি কৰি থাকে আৰু -আৰু -প্ৰচুৰ পৰিমানে পিছদিনাখনৰ কাৰণে বা আৰু ভৱিষ্যত। পেটৰ কাৰণে মানে আমাৰ শৰীৰে মানে নিজকে প্ৰস্তুত কৰি মানে এনাৰ্জি প্ৰডিউচ কৰে এনাৰ্জি গোটাই ৰাখে। সেইখিনিয়ে এনাৰ্জি মানে পিছদিনাখন। কৰিব পাৰিব বা তাৰ পিছ দিনাখনতে তেনেকুৱা কাৰণে মানে গোটাই ৰাখে।
হয় -হয়।
হয় সেইটোত যদি খেলি মেলি হৈ যায় তেনেহ'লে বহুত ডাঙৰ এটা খেলিমেলি হোৱা নিচিনা। নাই নাই নাই ছিলিপ যায় ছিলিপ চাইকেলৰ ওপৰতে মানে।
হয়।
হয়
ত আৰু সেইকাৰণে অকণমান এতিয়াৰ পৰা আৰু মেইনটেইন কৰিব লাগিব আৰু নহ'লেতো এতিয়া এনেকৈ এনেকে নোৱাৰি ন এতিয়া আপোনাৰ দিনত এতিয়া মানে আপোনাৰ কলেজো যাব লগীয়া হয় ধৰক এতিয়া দিনতটো আমি শুব টাইম নেপাওঁ
উম হুম
ৰাতি অলপ মানে কমকে মোবাইল চাই অলপ মানে কাম অ সোনকালে শুব লাগিব আৰু তেতিয়া বডিটো অলপ ভাল হ'ব চাগে আৰু ন
হয় হয় হয় ঠিকেই কৈছে আপুনি
উম হুম
অলপ মানে নিজৰ ওপৰত ফকাচ কৰিব আৰু স্বাস্থ্যৰ ওপৰত
গম পাইছোঁ
কামটো মানে আপোনাৰ অ কও কওক
বাকী আৰু এয়াই আৰু আপুনি কিমান টাইমত শুৱে ৰাতি
মই ৰাতি আপোনাৰ আজিকালি চাৰে দচটামান বজাত শুই যাওঁ মানে
অ সোনকালে শুই যায় ন
সোনকালে শুই যাওঁ আকৌ ৰাতিপুৱা সোনকালে উঠি দিওঁ উঠি অকণমান এক্সাৰচাইজ কৰি পেলাই গাটো মানে ৱাৰ্ম আপ কৰি লওঁ আৰু
উম তাকে ময়ো সেইটোকে কৰিম বুলি ভাবিছোঁ আৰু আজিৰ পৰা অলপ সোনকালে শুই ৰাতিপুৱা ৰাতিপুৱা অলপ এক্সাৰচাইজ কৰিব লাগিব
ৰাতিপুৱা অলপ এক্সাৰচাইজ কৰিব ভালকে তাৰ পৰা খোৱাত আপুনি কেনেকুৱা ধৰণৰ খাদ্য খায় বাৰু
খোৱা মানে কি আৰু এতিয়া এহ আজিকালিতো বেছিভাগ মাছ মাংস খোৱাই থকাই হয় আৰু
কিয়
এ এতিয়া মানে কি হয় শাক পাচলি খাবলে এইবিলাক আজিকালি কিবা ভাল নালাগে মানে ত' সেইটো কাৰণে মাছ মাংস ৰেগুলাৰ হয় সেইটো কাৰণেও চাগে অকণমান প্ৰব্লেম হৈছে
হয় হয় তেনেকুৱা ক্ষেত্ৰতো বহুত প্ৰব্লেম হয় মাছ পাচলি এইবোৰ খাবলৈ প্ৰব্লেম হোৱা বুলি ক'লে মানে কি হয়নো মানে
নাই মানে খাব খাবলে এতিয়া ধৰক খাবলে মন নাযায় ভাল নালাগে তেনেকুৱা আৰু ধৰি লওক মাছ মাংস কিবা এটা হলেহে মানে খাব ভাত খাবলে মন যায় তেনেকুৱা
সেইটোতো বহুত বেয়া কথা নহয় তেনেকে হ'লে
উম বেয়া কথা বুলি গম পাইছো তথাপিতো এতিয়া উপায় নাই যে
উম
মাছ মাংস নহলে ভাত নাযায়েই পেটলে
সেই তেনেকে হলে কেনেকে হ'ব সেইটো চেঞ্জ কৰিব লাগিব এইবোৰ আপুনি কমাই খাব লাগিব অকমান
উম
তাৰপিছত আৰু মানে কেনেকুৱা আপোনাৰ আহ অ অ তাকেহে
আকৌ ফোন কৰিম মই আপোনাক ভালকে এইকেইদিন অ মোৰ মানে অকণমান কাম আছে বৰষুণো এৰিছে এতিয়া অকণমান অকমান ওলাই মেলি যাওঁ আৰু কিমান সোমাই থাকিম ৰুমতে, অকনমান ওলাই মেলি গলে মনটো ভাল লাগিব।
অ হয় হয় বাৰু ঠিক আছে দিয়ক তেনেহ'লে পিছত পাতিম আৰু, অ অ।